হেল্ল'
কি খবৰ
হেল্ল' অ শুনা পাইছো হা
আহ পাই আছো
কি কৰি আছা
খালো আৰু এতিয়া বাগাত দিবা ললৈছো আৰু কালি আৰু এই আব্দুল কাই মাছ না গাড়ী চলাব যাব লাগিব
পাৰ্চনেল কথা নকবি বগিলা বাদ হেৰি কি বুলি কয় আহ ঈদত ক'ত ফুৰিবা গেলি পিছে এইবাৰ
ইদৰ শ্বিলং গেলো ৰ
শিলং গেলে নেকি শিলং ক'ত গেলি হা হা ভালে আছে
এই চহৰৰ চেৰাপুঞ্জীৰ ফালে লেফ্ট চাইডে যায় যোনটো চেৰাপঞ্জী লাইনটোতে যাব খাব লাগে আজফালে ছেৰাপুঞ্জীৰ নহয় চেৰা যোনটো তিনিআলি পাম আমি মাছোৱাৰ বৰষুণ দিয়ক তে যে আমি যে ৰখিছিলোঁ এটা জেগাত গাছৰ তলত তইজে কৈছিলি নানা আহি আছে বৰ ৰেনকোটটো দিবা লাগব এই শ খিনি জাগাৰ পৰা আমি সটো ফালে সোমাইছিলো মাওচৰা যাওঁতে সেইটো ফালে ন সোমাই ৰাইট চাইডে যাব লাগিব। ৰাইট চাইডে যাই যাই হা এ যাব লাগিব বহুত ভাই। বহুত এ ফাই ফাই আছে কতো গাটা গোটা নই এক বেয়া ৰাস্তা নাপালো এ। চব ভাল ভাল একদম ভাল ভালে ৰাস্তা পাইছো।
আপ উঠিব লাগে নেকি?
আপ আছে কিন্তু আপ আছে।
অ'।
মই এনেকা লাগছি যেতিয়া পান পান তাৰনিং এনেকা বেয়া তাৰনিং মই লাষ্টত জোৰাবাটতকেও বেয়া টাৰ্ণিং ৰাস্তাত মই বমি আমিনলতে হেৰি পাৰ্বা ৰখলা তেতেলী পাৰবা ৰখলা গাছ এডালৰ তলত ভাগ্য ভাল মই বমিও লাগ আহু আহু হৈছি গাড়ীখান অ' ৰখাই দিছে। তাৰপিছত মই গাড়ী খানৰ পৰা ওলাই মাথাত পানী ঢালো মুখত পানী ঢালছো। সৰু কাই গৈ কি হলে তোৰ মই‌ছো কি নাই গৰম লাগিছি মোৰ। সৰুকাই কৈ শ্বিলঙত আহি লাগিছে নেকি? তেনে ক, ভাল লাগিছে কিন্তু দোই যাই ফলে মই কিন্তু গাড়ী পেৰে ওলাই ওলাই ভিডিঅ' বনাইছো হা জাগাটো ভাল লাগছ বেছি ডাঙৰ জোগা নহয়। মানে পানী মানে সেই জাগা ভিউ পইন্টত পানী নাই ব্ৰিজটোত পানী নাই তাৰে কাষেদি এটা ৰাস্তা গেছি ৱাৰিলাং ব্ৰিজ বুলি কয় সেইটো। আমি গৈছিলো ভিউ পইন্টত। ভিউ পইণ্টতোত ফটো উঠলোোৱৱেই
ভিউ পইণ্টটোৰ নাম কি আছিল
ৱাৰিলাং ভিউ পইণ্ট
ৱাৰিলাং কিবা বেলেগ কলি দেখোন এই মাত্ৰ অলপ আগত
আৰু আছিল ৱাৰিলাং ব্ৰিজ ব্ৰিজ খনৰ তলত যে ৰাজহঁতে গাও ধুইছে আছিফে ফটো দিছে
অ
সেইখনত মই আৰু গাও চাও নুধলো এইগেলা আৰু লাডেনে গাও ধুছে সুনুপেটলে গাও ধুইছে আছিফে গাও ধুইছে হ'ব দে
বাকী আৰু পিছে ক'ত যাম বুলি ভাবিছা
এইবাৰ কাংচিৰি যাম বুলি ভাবিছো,
কংচুৰী ৱাটাৰফল। চাবা লাগা জেগা বহুত আছে শ্বিলঙৰ
ৱে চাউডাংও যাব লাগিব এতে গিছিল না ৱে চাউডাংও
ৱে চাউডাংও মানে নাম এইটো আজিহে শুনিলো মই জোৱাই ফালে নেকি হ'ব দে নাম কৈ থাকিব নালাগে। হেৰি জোৱাই ফালে নহয় চেৰাপুঞ্জু মাও চাও গলে গলে আৰু
মাউচ্চৰ কাৰণে সেই মাইছৰ লেগী মাউছ পাৰ হৈ যাব লাগে মাউচ্চৰ কাৰণে আমি ৰাইট চাইছে লইছিলো
অ
মাউচ্চৰ যাম
অ হেৰি চেভেনচে চেভেন জি ৱাটাৰ ফলটো যে সেইফালে
অ সেইফালে
অ ঠিকে আছে বাৰু এনে গোটেই জেগা যদি তই চাই শেষ কৰিব খোজা কেইদিন থাকাকে যাব লাগিব!
কেইদিন থাকাকে, একমাহ থাকাকে যাব লাগিব।
এক মাহ লাগিব
এক মাহ লাগিব। সদায় যদি এটা, এটা জাগা চাবা তেতিয়া হলে এক মাহ লাগি যাব
আৰু এইফালে তোৰ, চেৰাপুঞ্জিৰ চাইডৰবিলাক বেলেগ পৰে। আৰু এই জোৱাই ফালে গ'লে, বেলেগ চাইডে যাবা লাগব
জোৱাই, জোৱাই ফালে গ'লে, এই বৰাপানী পিনে আমি ৰাইট চাইডে লওঁ
অ'।
ৰাইট চাইডে লবাই নালগে, চিধা যাই থাকিব লাগে। হাইৱে এটা, ডাইৰেক্ট হাইৱে এটা বম, মজা বেলেগ। জোৱাইৰ এই সাজ জোৱাইৰ চবতছে ধুনীয়া জেগা বোলে, শ্বিলঙৰ জোৱাই
জোৱাই জেগাখন শ্বিলঙত নপৰে।
জোৱাই, মানে, শ্বিলঙত নপৰে। সেইটো শ্বিলঙৰ ফালে, এক চাইডে হৈ যায়। আৰু তই যদি ভাবছা, শ্বিলং হৈ পেলাই জোৱাই যাম তেতিয়াহ'লে শ্বিলঙত সোমাই এইফালে ঘূৰি-পাকি শ্বিলঙৰ হৈ পেলাই এ, আগে এই হাইৱেটোতে উঠবা লাগিব আৰু যাই থৈ
অ', মেঘালয়, মেঘালয় যাইতে পৰে সেইখিনিও।
মেঘালয়ে হয়। মেঘালয়ে হয়। গোটেইখিনি মেঘালয়ে হয়। কিন্তু শ্বিলং, শ্বিলঙৰ ফালে সোমাব নালগে আৰু
অ' এনেই মানে, তোৰ সেই সিটো চাইডৰ মানুহ আহিলে, অ', শ্বিলং বুলি নহয় আৰু। গোটেই জোৱাই-তোৱাই, শ্বিলং-টিলং, গোটেইখিনি মেঘালয়, মেঘালয় আণ্ডাৰতেই পৰে আৰু।
চব মেঘালয় আণ্ডাৰতেই পৰে। কিন্তু, এই শ্বি জোৱাইৰ জেগাখিনি কেনেকুৱা জানা না? দাৰ্জিলিঙৰ দৰে পাহাৰৰ ওপৰত মানুহগিলাৰ ডাইৰেক্ট খৰ, খৰ গেলা আৰু তলৰ ফালে দি এনে এটা ৰাস্তা যায় থাকে, ঘূৰণীয়া ৰাস্তা
অ', এইবাৰ পিছে যোৱাই নাপালোঁ
আছে। সেই, যাবা লাগব বাৰু জোৱাই।
জোৱাইৰ জোৱাই তাই যাবা লাগব, ভাল লাগব ৰে
যাম বুলি ভাবিছিলো। এ বৰষ ষুণ বহুত দিলা না এইফালে পানী হ'ব বুলি ভাবলো। কিন্তু আমি যাবাৰ দিনা বৰষুণ দিয়াই নাইৰে ভাই।
হলেওতো পানী পানী ৰাস্ত- ছিলে হপায় তাতে।
ইমান নাছিল বোলে। পাৰদোৱা পালো হয় আৰু
অ, অ, ঠিকে আছে বাকী হেৰি খামৰিংগা, এই খামৰিংগা গৈছা নেকি এইকেইদিনত?
এইকেইটা দিনত যোৱা নাই সামৰিং
সামৰিংগাত টো বঢ়িয়া হেৰি কি বুলি কয় তাৰে মানে গাঁৱৰ মানুহ বিলাক আম চাম কিবা কিবি ফল চল মানে আনি পেলাই পূৰা আম চাম মানে কাতি বনাই দি আছে মানে বিকে আৰু নিওজত দেখা পাইছো।
বিশ টাকাকে লয়, খামৰিংগা আৰু মম'তটোহে খাব আহি বহুত ইচ্ছা
মম' মানে খামৰিংগাত আ-আমৰ চাটনিটো আৰু চিপছৰ এটা কিবা সেই বনাই দে ভাজা এটা বনাই দে
ভাজা নহয় এইটো, ভাজা নহয়। এইটো চিস দি পেলাই বনাই দে
সেয়ে আৰু চিপছ মানে চানা টাইপৰ আৰু চিপ-চিপছ তাৰ পিছত তাৰে চানা দানা কিবা কিবি অ বহুত বস্তু দি পেলাই বনাই দে, আৰু সেইটো আৰু আমতটো খাবাইছে আমটো বঢ়িয়াক কে কাটি
এইটো আমৰ চিজনত যাবা লাগিব
এ, সেইটোতো এতিয়াই যাব লাগিব গলে
এতিয়াই যাব লাগিব গলে, কি যাম। আজি কি বাৰ?
আজি শুক্ৰবাৰ, বৃহস্পতিবাৰ।
বৃহস্পতিবাৰ, সোমবাৰকলগে সোমবাৰে বা মোৰ কি ডিউটি আছে বা।
বাকী অ, বাকী যি নহওক আৰু কপিলিও যাব লাগিছিলে কিন্তু কপিলি
ৰাজে এ হেৰিয়ে এইবাৰ কৈছিলে এইবাৰ ভাইজনে কৈছিলে কপিলি যাৱাৰ কথা
মানে কেনেকুৱা চিষ্টেমৰ পিকনিক চিষ্টেমত?
পিকনিক চিষ্টেমত পিকনিক চিষ্টেমত যদি বাপৰে দে তেতিয়াহলে যাব পৰা যায়।
এই নালাগে আৰু দে। তেনেকে নহ'ব হেৰি
কিয় নহব খাৱা বস্তুবিলাক কিহত লৈ যাবি নহ'লে
পিকনিক চিষ্টেম গেলি কেতিয়া জাব পাৰি মানে কোনটো টাইমত গেলি ভাল হ'ব
কোন টাইমিং লৈ কথা নাই খানা পিনা যদি বনাই খাবা তেতিয়াাহ'লে তাৰ এ ভাল তাৰিখ লৈ কথা চিজনৰ কথা নাই তই যেতিয়াই যাবা তেতিয়াই খানা বনাই খাবা পাৰিম
অ অঁকিন্তু এই এইকেইদিন যে লাভ নাই মানে অলপ বৰষুণ চৰষুণ দিলিহে মই মানে এই ৰিচেন্টলি খাইছিলো ভিডিঅ'টাত এ মানে নিজৰা টোত পানী কম আছে এতিয়া আৰু এই গ্ৰাছলেণ্ডো গেছটো নহয় সেইদিনা তাতো পানী কম আছে মানে পানী কম নহয় পানীতো ঠিকে আছে বৰষুণ দিয়া অ নাৰ কাৰণে মানে গ্ৰাচ অ' গাছ গিলা মানে গজা নাই ভালকে।
জুলাইত যাবা লাগিব। ঘৰ ভৰ বৰষু নত
অ' জুলাইত জুলাই জুলাইত বা যাই পিছত আগষ্ট মানত গেলি
বনাই খাৱ টেনচন নাই বাৰু আদ মতাতে গেছটো আছে
উ মানে বনাই খোৱাত কথা নহয় এতিয়া জাগাত
নাই, নাই, নাই, নাই যাই ফেলে বনাই খোৱাাতটো মেইন মজা। বনাই খাব লাগিব। মই বনাম ভাই।
বনোৱাটো হব বাৰু।
মই বনাই খাবা ইচ্ছা
অ'
বাপেৰে অত খান লবি বাপু ন বাপেৰে
এহে হেইনা কয় নেকি অঁ এ কি বুলি ক'লে বহুত দিন হেৰিফালে যা নাই। চন্দ্ৰপুৰ পানীখাইতি
কি যাবি সি যোৱাবাৰ যাব তাৰ মনত নাই নেকি?
এ বাদি বি যোৱাবাৰৰ কথা। নকবি আৰু।
নচ চ মৰঠায়
হেৰি এই আ কি বুলি কয় আমি মানে য'তে নামছিলো যে একবাৰ একদম দুপৰীয়া টাইমত গৈছিলো সেইগিলা জেগাত চাব পানী হৈছে নেকি এতিয়া অ বালি বিলাকত
আহ চবতে পানী আহগিলা এতিয়া পানী ফুল হোৱা নাই চাগে ভালকে পানী ভাল তে বৰষুণ দিয়ে নাই না এইগিলা পানীত তল যোৱাই নাই মাজৰ চাইদৰ চাইডে তল গৈছে মাজত তল যোৱা নাই
বুজি আৰু কিন্তু মানে সেয়াই আৰু ইিমান বেছি হোৱা নাই আৰু দ দাৱন গিলা আকত জমা হৈছে
ডাউন গেল আগত জমা হৈছ বেছি হোৱা নাই সফালে বেছি হ'লেহে যাই ভাল লাগিব
অ নি
মোবাইলটো কি হলে কটাই হেৰি হৈ গৈছ বা চলা নাই যে মোবাইলটো একো
জ্বলা এনো নাই দে হ'ব দে মই কাটি দিম দে দহমিনিটতে
হা
অ অ হ'ব দে কি কয় নিজে নিজে ঠিক হ'ব দে মই ফোনটো কাটি দিলেই
তই হেৰি কি কেনটিনত ভাত খালি
কেণ্টিনত ভাত খালো
অই মাৰিমৰা টোপনি
ভাত চাত খাই বহি আছো এতিয়া বৰষুণ দিলা অলপমান
বৰষুণ এতিয়াও দিছে বত মই আৰু ভাবছিলো যেনেকা বতাহ দিছে তেওঁলোকে আজি ৰাতি ধুমুহা বৰষুণ আহিব সচাকে তেওলোকে কি বৰষুণ এ অলপমান এনে বৰষুন দিলা
বৰষুণ দিলি তাকে অলপ ভালকে বৰষুণ দিলে আকৌ গুৱাহাটীত পানী হৈ যায় নহয়
সেইটো হয় বাৰু
হলেও এইবাৰ কিন্তু অহা নাই এইবাৰ সেই হিচাপত এইবাৰ বৰষুণো বেছি দিয়া নাই
উম দিয়া নাই এইবাৰ বৰষুণ হোৱাই নাই ভালকে বৰষুণ এ তেতিয়া এই কেইদিন দিছিলনো ভালকে
এই দুইদিন নে তিনদিনমান দিছিলে অ
এই তেতিয়াই পানী হৈছিলে। আৰু অ এই তেতিয়াই পানী হয়। এইবাৰ হোৱা নাই
এই দুহেজাৰ তেইশ নে চৌবিশ মানত দুহেজাৰ চৌবিশ মানত একবাৰ যি পানী হৈছিল
চৌবিশত নহয় তেইশত তেইশত মই ৰেট হেৰিত কাম কৰি থাকোতে
অ চৌব্বিশ নে তেইশত আছিল আৰু
তেইশত তেইশত গটাই এ হেৰি বাইকখন যে ফাঁচি গৈছিল মনত আছে
অ মনত আছে
তাৰে পৰা যে পানীত দুটাই যাই ফেলাই যে পানীত পৰা ৰাতি নটা বজাত লৈ আহিছো
আহ উম উম
দুইহেজাৰ তেইশৰ ঘটনা এইটো সেইদিনা ৰাতি যি পানী হয় ন টা বজাত কিছু বাইক
হে আৰু একবাৰ হৈছিল এই মোটামুটি দুই হেজাৰ বিশ মানত